হেল্ল' কি খবৰ, ভাল তোমাৰ ভালেই। কি কৰিছা? আছো ৰ'বা শুই তুমি মই এনেই আছোঁ। অ, ' চাহ খালা? এ খাব ওলাইছিলোৱে এতিয়া।
তুমি এটা কথা আছিল নহয় কি কোৱাচোন।
মানে ভা আমাৰ কলেজত মানে হেৰি এনভাইৰণমেন্টৰ ওপৰত
উম।
এটা মান
এটা মানে টপিক লিখিব দিছে ভালকে। কিহৰ টপিক? মানে কেনেকুৱা টাইপৰ? আমি প্ৰদূ্ষণ আৰু ইয়াৰ সমাধান? অ', আচ্ছা। তে এতিয়া তুমি কেনেকুৱা লিখিবা বুলি ভাবিছা? মই ভাবিছো মানে, তুমি অলপ কোৱা ময়ো অলপ লিখিম। এ মোক কওঁ হা, তুমি মানে তেনেকুৱাকে লিখিবা
উম।
তুমি দিবা যে, অসমীয়াতে দিবা ন? অ', অ'। তে দি দিবা যে, সকলো সু প্ৰভাত গুড মৰ্ণিং গাইজ, অ' আজি আমি আমাৰ পৃথিৱীৰ প্ৰতিজন মানুহৰ ওপৰত প্ৰভাতিৰ কৰা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম, প্ৰদূ্ষণ। অ', মানে ঠিকে আছে। প্ৰদূ্ষণ কেৱল পৰিৱেশৰ সমস্যা নহয়, এনেকেও লিখিব পাৰো। অ', অ', পাৰে।
তাৰপিছত ই এটা সামাজিক, অৰ্থনৈতিক আৰু স্বাস্থ্যজনিত সমস্যা। যিয়ে আমাৰ জৈ-দৈনন্দিন জীৱনক প্ৰবাহিত কৰে।
পাৰি, পাৰি। মই অ' সময়ৰ কথা কোৱাৰ আগতে প্ৰদূৰণ কিয় বৃদ্ধি পাই আছে, সেই বিষয়েও বুজাই লওঁ।
বুজি লওঁ মানে আমি। ইয়াৰ এটা মুখ্য কাৰণ হৈছে দ্ৰুত উদ্যোগ উদ্যোগীকৰণ। কাৰখানা সমূহে মানে আমাৰ প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰে। কিন্তু বহুতো কাৰখানাই পৰিৱেশত ক্ষতিকাৰক
ক্ষতিকাৰক আৱৰ্জনা এৰি দিয়ে। অ', এইখিনিও ধুনীয়া হ'ব। আৰু এনেকুৱা দিব পাৰ, আন এটা কাৰণ হৈছে পথত বাহনৰ সংখ্যা বৃদ্ধি পোৱা
অ', ঠিকে কৈছা। গাড়ী, বাছ ট্ৰাক আৰু মটৰ চাইকেলে কাৰ্বন কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মন অক্সাইডৰ দৰে ক্ষতিকাৰক গেছ নিৰ্গত কৰে।
অ', এনেকুৱা লিখিব পাৰি আকৌ যে, জনসংখ্যাৰ বৃদ্ধি প্ৰদূষণ বৃদ্ধিয়ে এটা গুৰুত্বপূৰ্ণ কাৰণ।
অ', ঠিকেই। জনসংখ্যা বৃদ্ধি পোৱাৰ লগে-লগে খাদ্য, বাসস্থান পৰিবহন আৰু শক্তিৰ চাহিদাও বৃদ্ধি পায়। উম, আৰু ফলত অধিক আৱৰ্জনা উৎপন্ন হয়। আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত অধিক চাপ পৰে। আৰু বনধ্বংস প্ৰদূষণৰ আন এটা মুখ্য কাৰণ। আকৌ আঁহ গছে বায়ু পৰিষ্কাৰ কৰে। কিন্তু উন্নয়নৰ নামত বহু বনাঞ্চল কাটি পেলোৱা হৈছে। ঠিকেই কৈছা, গছ গছনি কমি যোৱাৰ ফলত বায়ুমণ্ডলত কৰ্বনডাই অক্সাইড বৃদ্ধি পায়। যিয়ে বিশ্ব উচ্চায়ন বৃদ্ধি কৰে। এনেকুৱা দেখিব পাৰা, আকৌ এনেকুৱা দেখিব পাৰা যে বায়ু প্ৰদূৰষণ। যে বায়ু প্ৰদূ্ষনে বিশ্বজুৰি লাখ লাখ মানুহক প্ৰভাতি কৰিছে। প্ৰভাৱিত কৰিছে।
অঁ, বিশেষসৈকলৰ মতে দূষিত বায়ুৱে মানুহৰ আয়ুস হ্ৰাস কৰিব পাৰে।
শিশু আৰু বৃদ্ধি সকলৰ বৃদ্ধ সকলৰ ইয়াৰ ফলত অধিক ক্ষতিগ্ৰস্ত হয় কিন্তু দেই, তেনেকুৱাও লিখি দিব পাৰা। অঁ আৰু বায়ু প্ৰদূৰষণে হাপ পানী উম, সংক্ৰমণ আৰু হৃদয় ৰোগৰ সৃষ্টি কৰিব পা ৰি, তাৰপিছত চা চহৰসমূহত ধৱা আৰু কুঁৱলীৰ মিশ্ৰণ স্মক। এটা ডাঙৰ সমস্যা হৈ পৰিছে।
ঠিকে কৈছা, স্মকে দৃশ্যমানতা কমাই আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।
সেয়েহে বাহনৰ পৰা নিৰ্গত হোৱা, নিৰ্গত ধোৱা হ্ৰাস কৰাতটো অতি প্ৰয়োজনীয়।
আঁহ চৰকাৰে বৈদ্যুতিক বাহন আৰু পৰিষ্কাৰ ইন্ধনৰ ব্যৱহাৰ, উৎসাহিত কৰিব লাগে।
লাগে। অঁ আকৌ তুমি এনেকুৱা দিব পাৰা যে কি জল প্ৰদূৰ্ষণ বুলিও লিখি লব পাৰা যেনেকুৱাকে। পানীৰ জীৱন, পানীৰ জীৱনৰ বাবে অতি প্ৰয়োজনীয়।
আঁহ তথাপিওঁ বহু নদী হৃদ আৰু জলাশয় বৰ্তমান প্ৰদূষিত।
প্লাষ্টিকৰ বটল আৰু আও আৱৰ্জনা প্ৰায়ে নদীৰ নলাত সো পেলোৱা হয়।
উদ্যোগ সমূহৰ ৰাসায়নিক পদাৰ্থ পানী উৎস দূষিত কৰে।
তাৰ পিছত এনেকুৱা হ'ব, ইয়াৰ ফলত মানুহ আৰু জলজ প্ৰণী দুয়ো ক্ষতিগ্ৰস্ত হয়।
ঠিকে কৈছা, মাছ, কাছ আৰু বহু সাগৰীয় জীৱ প্লাষ্টিক প্ৰদূষণৰ ফলত বিপদত পৰে।
কৰে। বহু প্ৰাণীয় ভুলবশত প্লাষ্টিক খাই মৃত্যুবৰণো কৰে কিন্তু দেই।
তাকে, সেয়ে জলাশয় পৰিষ্কাৰ ৰখাতো আমাৰ সকলোৰে দায়িত্ব।
আকৌ আৰু এটা দিব পৰা যে, ভূমি ভূমি প্ৰদূ্ষণ আমি লক্ষ্য কৰিছো কৰিছানে আপুনি লক্ষ্য কৰিছানে? আহ প্ৰতিদিনে কিমান আৱৰ্জনা উৎপন্ন হয়।
অ হয়, বিশেষকৈ চহৰ অঞ্চলত আৱৰ্জনা ব্যৱ-ব্যৱস্থাপনা এটা ডাঙৰ প্ৰত্যাহ্বান।
সঠিকভাৱে আৱৰ্জনা নিষ্কাশন কৰাৰ ফলত ভূমি প্ৰদূষণ হয়।
আৰু প্লাষ্টিক বেগ আৰু পেকেজিং সামগ্রী বহু বছৰ ধৰি মাটিত থাকি যায়।
আকৌ হেৰিও হয় যে আৱৰ্জনা পেলোৱা স্থানসমূহ দিনে দিনে ডাঙৰ হৈ আহিছে।
অ, আহ আৰু আৱৰ্জনা পৃথকীকৰণে এই সমস্যাৰ সমাধানত সহায় কৰিব পাৰে।
পাৰে।
জৈৱিক আৰু অজৈৱিক আৱৰ্জনা পৃথক ৰখা উচিত আকৌ এনেকুৱা দিব পাৰে যে শব্দ প্ৰদূৰ্ষণ যেনেকে বহুতে শব্দ প্ৰদূ্ষনৰক গুৰুত্ব নিদিয়ে।
ঠিকে কৈছ চা কিন্তু ই শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাই।
প্ৰভাৱ পেলাই। আহ, সঠিক শব্দই মানসিক চাপ আৰু উদ আহ, উদ্বেগ বৃদ্ধি কৰিব পাৰি।
আৰু ই টোপনি আৰু একাগ্ৰতা বিঘ্নিত কৰে।
কৰে। শব্দপূৰ্ণ পৰিৱেশত শিক্ষাৰ্থীসকলে অধ্যয়ন অসুবিধা পায়।
ঠিকে কৈছা। বিদ্যালয় আৰু চিকিৎসালয়ৰ ওচৰত নীৰৱ অঞ্চল ঘোষণা কৰা উচিত।
আকৌ সাধাৰণ কিছুমানো আছে যেনেকুৱাকে এতিয়া আমি কিছুমান বাস্তৱ সম্পন্ন আহ, বাস্তৱসন্মত সমাধানৰ বিষয়ে আলোচনা কৰো। সমাধান আছে, প্ৰথম পদক্ষেপ হৈছে সজাগতা বৃদ্ধি কৰা। আকৌ মানুহে প্ৰদূষণৰ ক্ষতিকাৰক প্ৰভাস সমূহ প্ৰভাৱসমূহ বুজিব লাগিব। আৰু বিদ্যালয়সমূহত পৰিৱেশ শিক্ষা কাৰ-কাৰ্যসূচীৰ আয়োজন কৰিব ব লাগে, কাৰণ পৰিৱেশ শিক্ষাই আমাক বহুতো জ্ঞান দিয়ে। হয় আকৌ সমাজত পৰিচ্ছন্ন পৰিচ্ছন্নতা অভিযান চলাব পাৰি। সকলোৱে ৰিডিউজ আৰু ৰিইউজ ৰিচাইকেল নীতি অনুসৰণ কৰা উচিত।
উম আৱৰ্জনা কম আৰু উৎপন্ন কৰাটো সৰ্বোত্তম উপাই। আৰু সামগ্ৰী পুনৰ ব্যৱহাৰ কৰিলে অপচয় কমে।
আকৌ এনেকুৱা যে আ পুনৰ ব্যৱহাৰ প্ৰকৃতি সম্পদ সংৰক্ষ ক্ষণত সহায় কৰে।
অঁ। ঠিকেই, শক্তি সঞ্চয় কৰাটো অধিক অতি গুৰুত্বপূৰ্ণ।
উম, ব্যৱহাৰ নকৰিলে লাইট আৰু ফেন বন্ধ কৰিব লাগে।
ঠিকেই কৈছা শক্তি সঞ্চয় সঁজুলি ব্যৱহাৰ বৃদ্ধি কৰিব লাগে।
কৰিব লাগে। বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱহাৰ গ্ৰহণ কৰিবও লাগে।
আৰু ইয়া
আৰু ইয়াৰ দ্বাৰা পানীৰ অপচয় কমে। নিয়মীয়াকৈ বৃক্ষৰোপণো অভিযান চলাব লাগে।
আৰু প্ৰতিজন মানুহে বছৰ অন্তত এটা গছ ৰোপন কৰা সংকল্প লোৱা উচিত। কাৰণ মানে গছ ৰুলে আমাৰ বহুতো পলিউশ্যন কমে।
কমে, উমঁ। যুৱ সমাজৰ ভূমিকাও আছে ইপিনি পৰা তাৰ পিছত আকৌ এনেকুৱা লিখিব পাৰি যে পৰিৱেশ সংৰক্ষণৰ যুৱ সমাজে ডাঙৰ ভূমিকা পালন কৰিব পাৰে।
অঁ' তেওঁলোকে সামাজিক মাধ্যম আৰু বিভিন্ন
বিভিন্ন কাৰ্যসূচীৰ
জৰি়য়তে সজাগতা বৃদ্ধি কৰিব পাৰে।
শিক্ষাৰ্থীসকলে পৰিৱেশৰ ক্লাবত পৰিৱেশ ক্লাব যোগদান কৰিবও পাৰে। আঁ' তেওঁলোকৰ কাৰ্য এখন পৰিষ্কাৰ আৰু সেউজীয়া গঢ়ি তুলিব পাৰে। আকৌ আজি যোৱা আহ' যোৱা সময় যি কাইলৈ নেতা।
ঠিকেই কৈছা।
কৈছা। তেওঁলোকৰ কাৰ্যই এই এখন পৰিষ্কাৰ আৰু সেউজীয়া ভৱিষ্য গঢ়ি তুলিব পাৰে। আৰু ইয়াৰে কনক্লুজন কি দিব পৰা যাব? এনেকুৱাও দিব পাৰি যে উপসংসা আহ' উপসংসাৰ যে প্ৰদূষণ এটা ডাঙৰ সমস্যা কিন্তু ইয়াৰ নিয়ন্ত্ৰণ কৰা অসম্ভৱ নহয়।
অঁ' আৰু দৃঢ় সংকল্প সজাগতা আৰু সহযোগিতাৰ আমি প্ৰদূষণ যথেষ্ট
ত নাশ কৰিব পাৰো। সৰু সৰু পদক্ষেপেও ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।
ঠিকেই কৈছা।
ঠিকেই কৈছা। গছ ৰোপন কৰা, পানী সঞ্চয় কৰা বা প্লাষ্টিকৰ ব্যৱহাৰ কমোৱা-
প্ৰতিটো পদক্ষেপেই গুৰুত্বপূৰ্ণ।
গুৰুত্বপূৰ্ণ। হয়, আউ আহক আমি আমাৰ পৰিৱেশ সুৰক্ষিত ৰখাৰ প্ৰতিজ্ঞা কৰোঁ।
একেলগে এখন পৰিষ্কাৰ সুস্থ আৰু সেউজীয়া পৃথিৱীও গঢ়ি তুলিব পাৰিম।
অ', কাৰণ
অ', কাৰণ পৃথিৱীয়ে আমাৰ ঘৰ। উম, আৰু আমাৰ হাততে এইখনেই পৃথিৱী আছে। ঠিকে কৈছা, আৰু আজিকালি পলিউচনৰ ফলত মানুহ হৰ বহুতো বিভিন্ন ধৰণৰ বেমাৰ হৈছে নহয়নে? হয়, হয়, পানী পানীৰ পৰাও মানুহৰ বিভিন্ন বেমাৰ হয়, জাবৰ জোথৰ পেলালে পানী দূষিত হয়।
আৰু ইমান কল কলকাৰখানা হৈছে তাৰে ওলোৱা ধোৱাবিলাকে মানুহৰ কিমান বেমাৰৰ সৃষ্টি কৰিছে।
কৰিছে। উম, উদ্যোগ উদ্যোগৰ পৰা ওলোৱা অলাগতিয়াল প্ৰদূৰ্ষনবোৰ। সেইবোৰৰ পৰা মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হৈছে যেনেকুৱা উম। ক'ব পাৰি আৰু উম।